অ হেল্লৌ' হেল্লৌ' হেল্লৌ' শুনা কিয় পোৱা নাই বা? অঁ এতিয়াহে শুনা পাইছো। হেল্লৌ'
হেল্লৌ' অঁ।
হেল্ল' শুনিছা?
এতিয়া শুনিছো।
অঁ' তাকে তোমাৰ মানে বোৱাৰি তাৰমানে ন আৰু?
মই নোৱাৰি আৰু কৰিবলে, তোমাৰ লগত মোৰ অলৰেডি দচটামান হৈ গ'লচোন।
ঐএই ন' ন' ন' ন' ন'।
হেঁ।
অঁ'।
বাকি এই কি বুলি কয়- মামাৰ ল'ৰাটোৱে কিয় ফোন কৰিছিলে? ফোন কৰা নাই হোৱাটছএপত- ফটো দিছিলে কিবা তাৰ হেৰিটোৰ লেপটপটোৰ কিবা ইছ্যু হৈ আছিল?
উম'
ঠিক কৰিব লাগে, ঠিক কৰিব মানে কি হৈছে চাই দে। তাকে চাইছিলো। তাৰপিছত মই ধৰা, এইবাৰ ভাল লাগা নাই। এই যে- গৰম এটা লাগে যে গাত যে কিবা আঠা লাগি লাগি ধৰে বস্তুবোৰ। বহুত যে বেছি হিউমিনিটিটাইপ।
গাটো গাটোৱে এবল এনেই- ভালকে ভৰি হাত ধুই দিলে মচি দিলে।
ধুইছিলো এবাৰ তাত, অ' নাই ধোৱা নাই হ'ব এতিয়া। ৰাতিপুৱাই ধোৱা চাগে? উম।
তাকেই দ। মানে হৃৎপিণ্ডৰ চাৰিটা কোঠালী থাকে।
উম'।
আৰু সেনেকে কাম কৰে দিয়াচোন। আৰু আমাৰ দুশ ছডাল হাড় থাকে।
দুশ ছদাল হাড় থাকে অঁ' এজন প্ৰাপ্তবয়স্ক মানুহৰ উম।
তাকে, আৰু আমাৰ দুটা নাকৰ ফুতাও আছে।
ও'।
উম' দুটা চকু আছে, দুখন কাণ আছে। আৰু তাৰ পাছত- ভৰি আঙুলি দচতা। হাতৰ আঙুলি দচটা। দুখন ভৰি, দুখন হাত। বহুত কেইডাল চুলি। তাৰ পাছত উম। সৰোজনী নাইডু।
হুম?
সৰোজিনী নাইডু।
হিপ।
আৰু ডক্তৰ ভূপেন হাজৰিকা। বহুতো সন্মানজনক ব্যক্তি। আৰু তাৰপাছত ভবেন্দ্ৰ নাথ শইকীয়া, মই বহুত ভাল পাওঁ তেখেত কবিজনক।
তেখেতক মইয়ো বহুত ভাল পাওঁ।
আৰু লক্ষ্মীনাথ বেজবৰুৱা।
উম
বহুত ভাল লাগে। আহ ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈ আমলখি গছজোপা কিয় কাটিলা। আলহী অতিথি যাব ৰভাও নাইকিয়া হব আলহীয়ে অ ক্ষমা কৰিব বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই
উম
পিছে কোৱাচোন ৰঘুনাথ সেই আমলখি গছজোপা তুমি পাবা নে ঘূৰাই এনেকুৱা ধৰণৰ যিবিলাক সামাজিক প্ৰতিচ্ছবি এটা দাঙি ধৰিছে কবিতাটোত সঁচাকে সেনেকুৱাই হয় সমাজত। আজিকালিতো ঘৰত আজিকালিতো প্ৰায় বিয়াই নাপাতে তথা পিও আগতে যেতিয়া পাতিছিল গোটেই গছ বাহনি কাটি
চব কাটি পেলাই চব বাৰী কাটি পেলাই
সেইটো মই বুজি নাপাওঁ সেইকাৰণে মই এইটো যোনটো বিবাহ ভৱনত পাতা যোনটো এটা এ সংস্কৃতি এটা গঢ়ি উঠিছে সেইটো ভাল লাগে সং স্কৃতিটো গঢ়ি উঠিছে বিবাহ ভৱনত পাতা, আৰু তোমাৰ ঘৰখন এখন থকা ঠাই হয়। তাতে ইমান উদুলি মুদুলি মই বেয়া নাপাও এ যদি তোমাৰ বহুত জেগা আছে তেতিয়া বেলেগ কথা ঘৰত কিন্তু তোমাৰ কিছুমান থাকে ন বহুত কম জেগা থাকে ঘৰত তেনে বহুত বিলাক যিখিনি গছ বাহনি আছে চব খিনি কাটি মেলি ৰভাখন দিয়ে তেনেকুৱা মানুহৰ কাৰণে বিবাহ ভৱনটো বহুত খিনি মানে সুবিধাজনক। কাৰণ তোমাৰ ঘৰ খনত লেথা থাকে এই বিয়াৰ সময়ত বিয়াৰ এখন তুমি সৰু পূজাই যেতিয়া ঘৰখনত কেনেকুৱা ধৰণৰ কিবা লেতেৰা পেতেৰা হৈ যায় ভিতৰখন কবাৰ বস্তু কৰবাত থাকে মই সেইটো একদম সহ্য নহয় কাৰণ মোৰ এটা প্ৰচিটাই পৰ হৈ আছে ন কিবা এটা মই এবাৰ কি হৈছিল মোৰ যেতিয়া আহ ককাৰ যেতিয়া মোৰ শ্ৰাদ্ধ পাতিছিলে খালী ভৰি থাকিব লাগে ন আমি কিবা কিবি তেনেকে বিলাবও চিলাবও লাগে তেনেকুৱা টাইপৰ কিবা নিয়ম চিয়ম থাকে ত মই মানে সেইটো বস্তুটো মোৰ লাষ্টত তাৰ মানে এটাই উপায় কৰি লৈছিলো কাৰণ ভৰিখনে দি মই খালি ভৰি খোজকাঢ়ি থাকিলে মোৰ গাটো সিজি যায় মানে মোৰ সেইটো মাথাত আহি থাকে যে ভৰিখন লেতেৰা হৈ আছে ভৰি হয় তো মই তো মোৰ এইযোৰ ভাল ঊলৰ মোজা আছিল অলপ ঠাণ্ডাৰ দিন আছিল চাগে তেতিয়া নাজানো
উম উম
সেই ঊলৰ মোজাযোৰ পিন্ধিয়ে মই গোটেই দিনটো কটাইছো
পানী মোৰ ভৰিখন লেতেৰা হোৱা নাই সেনেকুৱা এটা সময়ত আৰু সেনেকে আৰু ত মোৰ সেইটো কাৰণেও আৰু খঙতে বিবাহ ভৱনত তোমাৰ ঘৰৰ মানুহ যিবিলাক আহ সেই থাকে ঘৰৰ বাকী দূৰৰ দূৰৱতীয়া সম্পৰ্কৰ মানুহ থাকে সিহঁত আহি পেলাই কৰবাৰ ভিতৰৰ- আমি ধৰ শোৱা কোঠালিতো মানে মেল মাৰি থাকিব বহি পেলাই। মানে বস্তুবিলাকৰ আহ যোনটো এটা- কি প্ৰাইভেচি বুলি কয় সেইটো নোহোৱা হৈ যায়।
সঁচা কথা একদম।
সেইটো মই একদম ভাল নাপাও। পোন প্ৰথমে কাৰণ তুমি এ তুমি ধৰা দিনটো কাম কৰি আছা লাইক তুমি- অ তিনি ঘণ্টা- চাৰি ঘন্টা কাম কৰি আছা বাহিৰত, তুমি অলপ সময় লাইক দহ মিনিট সময় যেতিয়া জিৰাব ভিতৰত আহিবা ৰুমটোৰ, তেতিয়া অকলে থাকিবৰ কাৰণে এটা প্ৰয়োজন যে অলপ সময় বহি আছো দে ইয়াতে। সেইটো ৰুমতো তোমাৰ ভিতৰত সোমাই গৈ যদি পাঁচজনে- কথা পাতি আছে সেইকাৰণে বিবাহ ভৱনতো যথেষ্ট ভাল কাৰণ বিবাহ ভৱনটো তুমি কইনাৰ ৰুমটোত পটককে সোমাব- নোৱাৰা সোমাম বুলি
উম
হয় এলাও নকৰে বা মাৰি থৈ দিয়ে দৰ্জা ৰুমৰ, এটা বিবাহ ভৱনটোত ঘৰৰ মানুহখিনিৰে কন্ট্ৰল থাকে তোমাৰ ভিতৰত- ভিতৰত যিকেইটা ৰুম দিয়ে এক্সট্ৰা।
উম হুম হুম
সেইটো ভাল পাওঁ মই আৰু ঘৰখনৰো ইমান চাফা চাফা কৰা এইবিলাক-
এইবোৰ ভেজাল নাথাকে অ তুমি যিখিনি বস্তু দৰকাৰী- সেইখিনি তুমি গাড়িত লৈ পেলাই গুচি গলা।
আৰু বিয়াখন শেষ হোৱাৰ পিছত তুমি ভালকে আহি ৰেষ্ট কৰিব পাৰে একো সেই নোহোৱাকৈ তথাপিও তো উদুলি মুদূলি হবই মই কোৱা নাই যে নহয়- কিন্তু এই যিটো ল লেতেৰা যোনটো হয় সেইটো নহয়।
সেইটো নহয় সেইটো একদম ভাল আৰু মই সেইটো ময়ো ভাল পাওঁ চাব গলে। মানে কাৰণ আজিকালি চোৱা, মানুহৰ আজিকালি ঘৰত জেগাই নাই বহুত মানুহৰ আগফালে চোতাল বুলিবলে নাই অকণমান অকণমান জেগা,
আৰু আগতে যিবিলাকো চোতাল আছিল ধৰা বিল্ডিং উঠাই দিয়ে কিবা কৰি দিয়ে সেনেকুৱা হয়
সনেকোৱা হ'ল, গতিকে বিবাহ ভৱনবোৰৰ কথাটো ঠিকে আছে ভাল লাগে
কৈ ঋতু এটা সেই বাকী- বাকীটো আৰু বিয়া খাই ভালে লাগে দিয়াচোন মানুহৰ বিয়াত ঘৰ আৰু ঘৰৰ বিয়া-ছিয়া হলেতো আৰু বেছি এটা উৎসৱ সুখৰ পৰিৱেশ হৈ উঠে, তোমাৰ সেইকেইদিন সেইকেইদিন সেই দুই-তিনিদিন তোমাৰ ফূৰ্তি হয় তাতে যায় ধুনীয়াকে। মইতো বহুত দিন ঘৰৰ বিয়া খোৱাই নাই।
উম।
ঘৰৰ বিয়ানো কত তুমিটো গমেই পোৱা দিয়াচোন মোৰ অসমৰ পৰিস্থিতিখিনি তেনেকুৱা কি খালি আমাৰ মাহঁতৰ ফালৰ যদি কোনোবাই মাতে। তেতিয়া যোৱা যায় আৰু।
নিশ্চয়! আমাৰো। মোৰো সেই মোৰ মাহী এটাৰ ল'ৰাটোৰ বিয়া মানে বিয়া হ'ল। মাজতে মই সেই যাব নোৱাৰিলো অফিচৰ কাৰণে। এটো লাষ্ট মানে ফেমিলি সেইখন বিয়া মিচ কৰিলো আৰু। মানে আগতেও তাহাতৰ গোটেকেইটা ল'ৰা বিয়াত আছিলো ধৰা বহুত ফুৰ্তি ফাৰ্তা বহুত ভাল লাগে মানে।
অ'।
কিন্তু এই লাষ্ট যোৱা বছৰ বিয়া হ'ল।
যাব নোৱাৰিলো। সেইটোৱে আৰু বাকী তাৰপিছত তেনেকে নাই এতিয়া বাৰু। বৰ্তমান
তোমাৰে আছে এতিয়া আৰু।
মোৰ অ' হয় দিয়া।
কেতিয়ালৈ বুলি ভাবিছা?
ভাবা নাই ৰবা! তেনেকে চাওচোন কেতিয়ালে হয়গে।
এইবিলাকতো বহুত সেই কথা ন' ভাব মানে কি বস্তুটো কেতিয়া হয় ধৰিব নোৱাৰি, তুমি যিমান কি আলোচনা বিলোচনা নকৰা কিয়। বস্তুবিলাক ক'ত? জটিলতাৰ মাজত আজিকালিৰ যুগততো মই ভাবো যে বিয়া কৰা আগতে হাজাৰবাৰ ভাবিব লাগে। কাৰণ সমাজৰ পৰিস্থিতি ঘৰৰ পৰিস্থি তি মানে আমাৰ মা-দেউতা হঁতৰ সময়ত যিটো ইনকামত বা যিটো এটা স-সৰলতাৰ মাজেৰে চলিব পাৰিছিলে মানুহখিনি আজিকালিতো মুঠেও নহয়। আজিকালি এজন লৰাই উচ্চতৰ মানে উচ স্নানাকোত্তৰ বা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত। মানে যিখিনি সুবিধা পাই চাকৰি এটাৰ কাৰণে বহুত মানে সেইটো সেইটো বহুত কমি গৈছে। মানে আগতে আমাৰ দেউ দিনত যিটো এটা আছিলে। কষ্ট চব সকলো ধৰণৰ মানুহৰে আছিলে মই কোৱা নাই যে সিহঁতক কম কষ্ট আছিলে। কিন্তু সমাজৰ যিতো এটা সৰলতা আছিলে সেইটো নাই ন? এতিয়া তুমি এজন মেধাৱী ছাত্ৰইও। এনেকুৱা টাইপৰ হৈছে যে নাপায় চাকৰি নাপায় নিবনুৱা হৈ থাকিব লগা হৈছে। আৰু বস্তু বিলাক হৈছে যে এনেকুৱা পৰিস্থিতিৰ লগত সমাজখন চেঞ্জ হোৱা নাই, সমাজখনৰ মেন্টেলিটিটো এনে কুৱাই আছে যে এনেকেই বিয়া পাতিব লাগিব, এনেকেই সেই কৰিব লাগিব। সময়ৰ লগত যদি যিবিলাক পৰিৱেশ এ সলনি হৈছে চাকৰি বাকৰিক লৈ তেনেকে সমাজখনৰ যদি এ এ এ সেইটো সলনি হলো এইবিলাক বিয়া পাতি লয় তেতিয়া উন্নত হল হয় সেইকাৰণে উন্নত হব পাৰা নাই আমাৰ সমাজখন
সচাকে সচাকে তুমি বহুত এইটো মানে বহুত মানে দীপ গভীৰ কথা এটা কলা যিটো সঁচাকে অ হয় বৰ্তমান সময়ত সেইটো বস্তু পৰিস্থিতিৰ সৃষ্টি হৈ আছে
চিটিৰ লগত যোনখিনি তোমাৰ এক্সপেকটেচন বুলি কয় এজন ল'ৰা বা ছোৱালীৰ পৰা সেইটো সলনি হোৱা নাই কিন্তু পৰিস্থিতিটো সলনি হৈ
পৰিস্থিতি বহুত সলনি হৈছে কিন্তু মানুহৰ সেই আশাটো সলনি হোৱা নাই এক্সপেক এস্কপেচনটো মানুহৰ নিডছবোৰ গতিকে
সেইটো সেইটো কাৰণে আমাৰ যোনটো আমাৰ যোনটো চাম আছে মানুহখিনি সিহঁতও বহুত অ অসুবিধা হৈছে
সঁচাকে আমি পাৰা নাই ন কাৰণ আমাৰ কাৰণে দুুনীয়াখন বৰ্তমান পৃথিৱীখন ইমান সহজ হৈ থাকা নাই গতিকে আমি বহুতখিনি বস্তু
উম
অ সন্মুখ সন্মুখীন হবলগীয়া হৈছে বহুতখিনি সেইখিনি এতিয়া আমি যিয়ে বস্তুটো আমি ফেইচ কৰিছো আমিহে বুজি পাম আমাৰ মা দেউতাসকলে বুজি নাপায় এই বস্তু
সেইটোৱে কথাবিলাক তেনেকুৱা আৰু মই ভাবো যে আমাৰ যোনটো চাম আছে বা আমাৰ অলপ এই যোনটো